চানে
শুনিছ নে?
হয় হয়, শুনি আছোঁ।
অ', তুমি কি কৰি আছাঁ?
এই ভাত খালো অকমান আগত ভাত খাই মানে অকমান এই বহি আছিলোঁ মোবাইলটোকে অকণমান চলাই আছিলোঁ। দুখনমান ফটো দি আছিলো ৰ'বা।
অ অ',
উ
তুমি কৰ'বাত ফুৰিব গৈছিলা নেকি তোমাৰ হেৰিয়ত ফটো মই পাইছিলো বাৰু।
অ' হয় হয় হয়, ঠিকেই। মই মানে শ্বিলঙলৈ ফুৰিবলৈ গৈছিলোঁ। এই যোৱা পৰহি। মানে ভাবিলো বহুত দিন যোৱা নাই এবাৰ গৈ আহোঁ। মানে গৰমো পৰিছে বহুত ইয়াতে গতিকে তাৰে পৰিৱেশটো খুব মনোৰমা মানে ভাল লগা এক পৰিৱেশ তাতে, আ গতিকে তাত লৈয়ে গৈছিলোঁ, খুব ভাল লাগিল। কৰি মানে তাৰে যিটো মানে, প্ৰাকৃতিক পৰিৱেশটো মানে অতি মনোমোহা। আৰু মই এনেও মানে ভ্ৰমণ কৰি মানে ভাল পওঁ গতিকে এনেকে মানে কেতিয়াবা সুযোগ সুবিধা সময় মিলিলে মানে এ ভ্ৰমণ কৰি থকা হয় আৰু, ভাল লাগে। তুমি এনেই ফুৰি ভাল পোৱা নে নাই?
মই খুবেই ভাল পাওঁ মইোটো আজি ছমাহ মানৰ আগত শ্বিলং ঘূৰি আহিলোগৈ বাৰু, মই শ্বিলং দাউকি ডাউকিত গৈছিলো। তুমি ডাউকী,
হয়, হয়, নাই নাই মই ইমান ভিতৰলৈ যোৱা নাই। মই মানে, এদিনীয়াকে গৈ ঘূৰি অহাকৈ মানে গৈছিলোঁ। গতিকে মই ইমান দূৰলৈকে যাব নোৱাৰিলোঁ। আহ বাকী এনে, তোমাৰ প্ৰিয় ঠাই বুলি যদি মই সুধো। তুমি এতিয়ালৈকে ঘূৰাৰ ভিতৰত কি কি ঠাইত তুমি আজিলৈকে ভ্ৰমণ কৰিছা? বা তোমাৰ মনত থকাৰ ভিতৰত, কোন কোনখন ঠাইৰ নাম কবা, কোৱাচোন অকণমান?
মই কলিকতা গলোঁ। তাৰ পিছত লাডাখ গ'লোঁ, তাৰ পৰা শ্বিলং গ'লোঁ। অ', এনে দূৰ জোগাৰ ভিতৰত মই এই তিন ঠাইতে গৈছোঁ, তাৰপিছতে অসমৰ ভিতৰত ভিতৰত মানে মই স অসমতো মই সকলো ঠাইতে মই গৈছিলোঁ, মই ডিব্ৰুগড়, তিনচুকীয়া শিৱসাগৰ, যোৰহাট, নলবাৰী, বৰপেটা, এনেকুৱা বহুত খন ঠাইত মানে মই ফুৰি আহিছোঁ। বাহিৰত মাত্ৰ মই, অকল সেই তাত সেই দু দুঠাইতে গৈছোঁ। আৰু বাকী মই অসমৰ প্ৰত্যেকখন হেৰিয়তে বন্ধ পালেই মানে, জেগাবিলাক চাবলৈ যাওঁ। বৰপেটাত গলোঁ। বৰপেটা মানে হে, এ ফতৰ অ', বৰদোৱা সত্ৰৰ বিলাক এ চাই আহিলোঁ। তাপিছত শিৱসাগৰত গ'লো, শিৱসাগৰত ধৰা, জয়দৌল, শিৱদৌ'ল এনেকে মানে ৰংঘৰ কাৰেংঘৰ এইবিলাক চালোঁ। তিনচুকীয়াত গলোঁ, টিলিঙা মন্দিৰ চালোঁ। মই মানে ঠাইবিলাক আহ' প্ৰায় চাইছোঁ আৰু মোৰ মানে খুব ভাল লাগে ফুৰি আৰু হেৰি হেৰিয়ত, গৰম বন্ধ দিলেই মানে একমাহ আমি ছুটি পাওঁটো। সেই ছুটি পালে আৰু মামাহঁতৰ ঘৰত ফুৰিব যাওঁ। মামাহঁতৰ ঘৰত ফুৰিব গৈ বিৰাট ভাল লাগে মানে আৰু, মামাহত
হয়, হয়, খুব সুন্দৰ। মানে ভ্ৰমণ কৰাটো অ তি ভাল ভ্ৰমণ কৰিলে আমি মানে ভ্ৰমণৰ পৰা বহুখিনি শিকিব পাৰোঁ। এতিয়া ধৰা কিতাপ পত্ৰ পঢ়িলে তুমি এখন ঠাইৰ বা ধৰি ল'লো, উদাহৰণস্বৰূপেই শিবসাগৰ ঠাইখনৰ বিষয়ে তুমি পঢ়িছা, গতিকে সেই ঠাইখনৰ বিষয়ে তুমি এটা মাত্ৰ আভাস পাবা বা ক'ত কেনেকুৱা কি আছে তুমি মাত্ৰ গম পাবা, কিন্তু যেতিয়াই তুমি নিজে যে মানে ঠাইখনলৈ যাবা বা নিজ চকুৰে দেখা পাবা, যে অ', শিৱসাগৰ ঠাইখনত এনেকুৱা, এনেকুৱা ধৰণৰ কীৰ্ত্তিস্তম্ভসমূহ আছে। আৰু বা তেতিয়া তুমি নিজে ভালদৰে মানে শিকিব বা বুজিব পাৰিব বা শিকিলে মানে বিশেষ অনুধাৱন কৰিব পাৰিবা যেনেকৈ তুমি ক'লা মানে ডিব্ৰুগড় নামৰূপ আদি ঠাইত গৈছা, তাৰে তুমি যি মানে চাহ বাগানৰ মাজত নিশ্চয় তাতে চাহ বাগান দেখিছিলা, সেই চাহ বাগানসমূহত মানে হয়। এ, চাহ বাগানসমূহত তুমি মানে গৈ যি মানে এক প্ৰাকৃতিক পৰিৱেশৰ মাজত মানে এ, নিজক বিলীন কৰি দিব পাৰিবা গতিকে তোমাৰ মানে সেই ঠাইসমূহলৈ গ'লে আমি যিমানে মই ভাবো মানসিক চাপো বহুখিনি এ, কম হয়, বুলি ভাবো মানে এইটো মানে সকলোৱে কৈছে আজিকালি যে হৈছে যে মানে এ, যদি তোমাৰ মানে কিবা মানে চিন্তা ভাৱনা মানসিক চাপ থাকে, তেতিয়া হ'লে মানে যি এনেকুৱা ভাল, ভাল ঠাইত মানে যদি ফুৰা হয়। বা ভ্ৰমণ কৰা হয়, খুব মানে ভাল এক মানে কথা আৰু, তুমি কি কোৱা এই বিষয়ে?
হয়, তুমি খুব সুন্দৰ কথা এটা কৈছা, মানুহ ফুৰিব লাগে। ফুৰিলেহে মানে অলপমান উম, হেৰি মানে পোৱা যায় আৰু ভাল, ভাল কিছুমান ঠাই দেখা পালে। হয়, বাহিৰা জ্ঞান পোৱা যায় আৰু ঠাইবিলাক দেখা পালে মানে ভাল লাগে, বহুত ধুনীয়া মানে প্ৰাকৃতিক মনোমোহা চাহ বাগিচা মাজে, মাজে সোমাই ফটো তুলিছিলোঁ সেইবিলাক অভিজ্ঞতা আছে মানে আৰু। ডিব্ৰুগড়, তিনচুকীয়া এইবিলাক হেৰিয়া জাগোনৰ ফালে গ'লে মানে এইবিলাক পোৱা যায় যে। এনেকে মানে সেইবিলাক চাই খুব ভাল লাগিছিলে আৰু চাহপাত চিঙাৰ দৃশ্যটো চাই ভাল লাগে। সেইবিলাক আমি গাড়ী ৰখাই, ৰখাই চাই, চাই গৈছিলোঁ আৰু সকলো ঠাইবিলাক। এনেকে।
ঠিকেই, ঠিকেই খুব সুন্দৰ, মানে বা এই ঘূৰা- ফুৰাটো মানে আমি মানে কৈ থাকিব লাগে আমি পায় যে বছৰত মানে এখন বা দু খন ভাই আৰু লাগে আৰু মই ভাবো যে মানে আমাৰ বিশেষকৈ অসমৰ এনে মানুহবোৰে মানে কি কৰে তেওঁলোকে মানে বহু টকা পইচা খৰচ কৰি মানে টিকট কৰি মানে বাহিৰলৈ ফুৰিবলৈ যায়। মই ভাবো তেওঁ আমাৰ অসমতে মানে ইমান বোৰ ধুনীয়া-ধুনীয়া ঐতিহ্যপূৰ্ণ ঠাই প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ মানে ঠাই কিছুমান আছে, যিবোৰ মানে তেওঁলোকে চাই শেষ কৰিব নোৱাৰিব বা তে সেই ঠাইসমূহকে আগতে মানে চাই শেষ কৰক তাৰ পাছত বাহিৰলৈ যাওক। নে কি কোৱা তুমি?
একদম তুমি ঠিক কথা কৈছা, তোমাৰ সৈতে মইও একমত আমাৰ অসমত ইমান ধুনীয়া-ধুনীয়া ঠাই আছে এই ঠাই বিলাক চাইয়েই আমি শেষ কৰিব নোৱাৰো। আৰু তাৰ উপৰিও আমাৰ অসমৰ মানুহ বিলাকে আৰু দূৰ দূৰণিত মানে মানে যাব খোজে এ তেওঁলোকে যাওক বাৰু কিন্তু আমাৰ অসমততো বহুত খিনি ঠাই আছে সেইবিলাকো চাব লাগে নহয় জানো? অসমততো ইমান উম ইমান ধুনীয়া ঠাই বিলাক আছ ছে সেইবিলাকত মইতো প্ৰত্যেক মানে গৰম বন্ধ দিলে আমি আমাৰ হেৰি ফুৰিবলৈ আমি এটা মানে লগ-বন্ধুৰ লগত যোৱা এটা আমাৰ নিয়ম এতিয়া মানে আছেই আৰু প্ৰত্যেক বছৰত আমি এবাৰ মানে অসমৰ ভিতৰতে আমি কোনোবা এটুকুৰ ঠাইত বাছি লও যিকোনো এটুকু আমি এনেকে ফুৰিব যাও আৰু।
ঠিকেই-ঠিকেই, অ হয় কি আমিও মানে ঠিক সেইদৰে মানে আমি যেতিয়া মানে সুযোগ-সুবিধা পাওঁ মানে আমি ভ্ৰমণ কৰি খুবেই ভাল পাওঁ। যিহেতু মই কলোৱে ভ্ৰমণে আমাক মানে বহুখিনি শিক্ষা দিয়ে। এতিয়া চাবা মই মানে অলপতে মই এই নাগালেণ্ডৰ মানে হৰ্ণবিল যি উৎসৱ হৰ্ণবিল উৎসৱৰ মানে মই বহুত দেখি থাকি দেখি আছিলো গতিকে সেই হৰ্ণবেল উৎসৱত মানে যাবলৈ মোৰ মন গ'ল তাৰ পিছত আমি গলো। গৈ তাতে মানে তেওঁলোকৰ যি ৰীতি-নীতি খাদ্যব্যাস পৰম্পৰা তেওঁলোকৰ স্বকীয়তা, বৈশিষ্ট্য, ধৰ্ম তেওঁলোকৰ মানে যেনে ধৰণৰ সাজ-পোছাক, গীত-মাত, মাত-কথা আদি তেওঁলোকৰ পৰা মানে নিজ নিজ চকুৰে দেখি মানে তেওঁলোকৰ প্ৰতি মানে যিখিনি মানে এতিয়া জ্ঞান আহৰণ কৰিব পাৰিছো, সেইখিনি হয়তো যদি মই মানে কিতাপ পত্ৰত বা অন্য মাধ্যমত যদি মই চালো হয় হয়তো মই ইমান ভালদৰে মই অনুধাৱন কৰিবলৈ নোৱাৰিলোহেঁতেন, গতিকে মই ভাবো তুমি কোনো এখন ঠাইৰ বিষয়ে তেতিয়ালৈকে ইমান ভালদৰে হয়তো জানিব নোৱাৰিবা যেতিয়ালৈকে নিজ চকুৰে মানে তুমি নেদেখিবা। এইখিনিতে মই আৰু এটা কথা মই ক'ব বিচাৰোঁ মানে আমাৰ এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে মানে পৰিগণিত হোৱা এখন ঠাই এখন সৰু গাঁও মানে সেই গাঁওখন আমাৰ মেঘালয়ত আছে এখন মানে এ মানে মেঘালয়ৰে গাঁও এখন সেইখন মানে আমাৰ এছিয়াৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে পৰিগণিত হৈছে। মানে এইখন গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডতো মানে নাম সন্নিৱিষ্ট হৈছে গতিকে সেই গাঁওখনলৈও মোৰ মানে এবাৰ যাবলৈ ইচ্ছা আছে আৰু মইও তোমাক মানে পৰামৰ্শ দিব বিচাৰো যে তুমি এবাৰ হলেও সেই গাঁওখনলৈ যাবা যিহেতু মানে বৰ বেছি দূৰত্বত নহয়।
হয়, উ যে-যে কি কি গাঁও কৈছিলা গাঁওত
মানে গাঁওখন মানে আমাৰ মেঘালয় অঞ্চলতে আছে মই তোমাক ভালদৰে, গাঁওখনৰ নামটো ক'ম বাৰু। কিন্তু মানে, যদি তুমি, মানে, ইন্টাৰনেট মাধ্যমত যদি, তুমি চাৰ্ছ কৰি চোৱা, তেতিয়া, এছিয়াৰ আটাইতকৈ মানে, পৰি গাওঁ বুলি? তেতিয়া হয়তো, তুমি পাবা! যে, সেই গাওঁ খনৰ তুমি মানে, তথ্যখিনি পাই যাবা। তাৰে, গাঁৱৰ মানে, লোকসকলে এইটো নিয়ম কৰি দিছে যে, তাৰে মানে, জাবৰ-জোঁথৰবোৰ যাতে, য'তে-ত'তে নেপেলায়। ডাষ্টবিনতে মানে, তেওঁলোকে, ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে। এ, মানে বাঁহেৰে, ধুনীয়াকৈ ডাষ্টবিন বনাই থৈ দিছে, ঠায়ে- ঠায়ে। সেইবোৰত মানে, ব্যৱহাৰ কৰিবলৈ দিছে। আৰু যদি মানে, তেওঁলোকে, ডাষ্টবিন ব্যৱহাৰ নকৰি, য'ত-ত'ত পেলায়। তেতিয়ালৈ, তেওঁলৈ জৰিমনা মানে, মানে তেওঁলোকে, ব্যৱস্থা কৰিছে। গতিকে, সেই গাঁওখনৰ পৰা ভাবোঁ, মই! আমি, সকলোৱে বহুখিনি শিকিব লাগে। তুমি কি কো
হয়! একদম তুমি, ঠিক কথাই কৈছা! তোমাৰ সৈতে, মইও একমত। সেনেকুৱা এখন পৰিষ্কাৰ, মানে, তেনেকুৱা এটা হেৰি, গাওঁ। দেখা পায়, বাকী সকলেও যদি, তেনেকে যদি, পৰিষ্কাৰ কৰি নিজৰ ঠাইখন যদি, চুবুৰিটো, নিজৰ জেগা খিনি, যদি চাফা কৰি ৰাখে। তেতিয়া, খুবেই সুন্দৰ এটা বাৰ্তা! মানে, যাব আৰু। ভাল লাগিলে কথাটো শুনি! তোমাৰ মুখৰ পৰা, জানিব পায়।
হয়! তাকে, মোৰো খুব ভাল লাগিল! গতিকে, আমি ভ্ৰমণে, আমাক বহুখিনি শিক্ষা দিয়ে। ভ্ৰমণ কৰি থাকিবা? ভ্ৰমণ কৰিলে, তুমি মানে, জীৱনটো তোমাৰ মানে, সুন্দৰ হৈ পৰিব। গতিকে, আজি আমি, ইমানতে সামৰণি মাৰো। আঁ ভাল লাগিল! আঁ ধন্যবাদ।
ধন্যবাদ!
হয়, ধন্যবাদ।